দেখোইছা।
হয় হয় হয় শুনিছে। হেল্ল', কি আপুনি কি কৰি আছে? এতিয়া।
মই এনে আছিলোঁ, মানুহ লগত অলপ কথা পাতি আছিলোঁ, এতিয়া এনে আছিলোঁ।
হয়, হয় হয় ভালে আছে না।
অ' ভালে আছোঁ।
অ', অ' মইও ভালে আছোঁ দিয়া। আজি আমি আলোচনা- সেইদিনা কৰিম আৰু না।
উম্ উম্, অ', অ' আছে দিয়া সময় কোৱা।
হয় হ'ব, আজি আমি আলোচনা কৰিম। ত্ৰেবিলিং। হয়, ফুৰি ফুৰা মানে অ', অ' ভ্ৰমণ হয় হয়, ভ্ৰমণৰ কথা।
হয় হয় মই, হয় যদি মই প্ৰথম খিনি যদি ক'ব যাওঁ মানে ভ্ৰমনটো মানে কি আমি স্কুলত যেতিয়া আছিলোঁ তেতিয়া আমি শিক্ষামূলক ভ্ৰমনত গৈছোঁ। ৰ'বা আমি। মামাহঁতৰ ঘৰত নিজা ববীয়া কাপোৰ আৰু পৰিয়ালৰ লগত গৈছিলোঁ, ভ্ৰমন বোলা বস্তুতো তাৰে পৰাই অহা যেন লাগে নে তোমাৰ।
হয় হয় হয় হয় ইয়াৰ পৰা হয়ে, সেইটো মানে যেনে আমি বহুত অ' হয়, আপুনি কোৱা নিচিনাই যেনিবা সেইটো আমি স্কুলিঙে কৰে সেইটো আৰু ঘৰত। ঘৰতে সেনেকুৱা ফেমিলিৰ, সেনেকুৱা আৰু লগৰ জনী সেনেকুৱা মানে বহুত। আকৌ আৰম্ভ হ'ব। আৰু বহুত অ', অ' হয় হয় লগ বান্ধৱীয়ে লগত। আৰু আৰু। যেনিবা ওচৰতে সেনেয়ে অ' হয়, ওচৰতে আৰু কিবা। যেনিবা, পাৰ্ক থাকিলে মানে যাই ভ্ৰমণ কৰা সেনেকুৱা। কত বহুত চিষ্টেমেটিক আছে। হয় হয়।
মই আগতে সৰু থাকোতে তোমাৰ এনে ওচৰতে কলাক্ষেত্ৰত গৈছিলোঁ।
মই চিৰিকানা গৈছিলো হয় হয় হয়। ভালে লাগে মানে ভালে বহুত ভালে লাগে সেইটো আমাৰ অসমতে হয়। যেনিবা সেইটো মানে বহুত ভাল লাগে, বহুত জন্তু বিলাক আছে। মানে চাবা মানে বহুত ষ্টেপ বাই ষ্টেপ মানে বহুত ভাল লাগে আৰু না। আৰু সে হয় হয়, সেইটো মানে বহুত জন্তু আছে। আৰু বহুত এইবিলাক মানে যেনিবা ৰাইন' বাফেল'। অ'। মানে বহুত আছে আৰু না টাইগাৰ সেইটো হয়, হয় হয় সেইটো অ' পাক- সেইটো মানে বহুত ভাল লাগে, হয় হয় হয়।
অ' আৰু ক'ত ক'ত গৈছা ভ্ৰমণত।
অ ভ্ৰম্মণত মই আৰু গেচি এইটো ভৈৰৱ খণ্ড ভৈৰৱ মন্দিৰ বহুত মানে ভাল লাগে। সেইটো ইণ্ডো বৰ্ডাৰ সেইটো ইণ্ডিয়া আৰু ভূটান সেইটো বৰ্ডাৰ যেনিবা সেইটো হয়ে আমাৰ, আহ মানে ফালে লাগে আৰু
হয় মানে তিনিখন মানে ভৈৰৱ কুণ্ড বুলি ক'ব লাগে তোমাৰ ভূটানো আছে অৰুণাচল
অ অৰুণাচল প্ৰদেশ হয় তিনিটা হয় সেইটো হয় হয় - হয় মানে বহুত ভাল লাগে, আৰু সেইটো পাহাৰীয়া জাগা হয় না আৰু এইটো পাহাৰৰ পৰা যেনিবা এইটো চাইনা আৰু ভূটানৰ পৰা বৈ অহা নদী দি মানে বহুত ভাল লাগে, আৰু বহুত ঠাণ্ডা বহুত শিল আছে মানে বহুত চাব কাৰণে আৰু গাছ গছনি বিলাক ইমান ধুনীয়া মানে চ বহুত ফ্ৰেছ আৰু মানে জোগাবিলাক মানে প্লেচটো আৰু টেম্পেল আছে। হয় -। অ, শান্তি হয় -হয় মানে বহুত ভাল লাগে আৰু সেইটো চাই মানে মনত মানে বহুত চে - চেনজ হৈ যায় মানে - মানে ভাল লাগে। বহুত সেনেকুৱা দুখত থাকিলে মানে সটো বহুত সুখ হৈছে মানে দেখিলে মানে বহুত ভাল লাগে
মানে শান্তি পায় আৰু ক'ব গ'লে আৰু অভিজ্ঞতাও আহে কিছুমান তাৰে
অভিজ্ঞতা আহ অ -অ -অ। বহুত আৰু নলেজ পোৱাৰ হয় মানে ব সেনেকুৱা হয় মানে বহুত ভাল লাগে আৰু - আৰু মই গৈছিল সেই সিয়াতে অ বগামাটি ইয়াতে মই স্কুলিং টাইম হয়- হয় স্কুলিং টাইমত মই ইয়াতে গৈছিলো পিকনিক খাবা সেইটো আৰু ব্ৰণ, হয় -হয় মানে হয় -হয় অ শিক্ষাৰ অ
অ -অ -অ, মোৰ -মোৰ- মোৰ বগ মাটিৰ মানে ঠাইতো পুৰা মানে ধুনীয়া আছিল মানে মই তোমাৰ ঘৰৰ পৰা মানে মই কৈছিলো আৰু যে এই নাওকটা যাম বুলি কৈছিলো লো আৰু ৰাস চাব। তাৰ পিছত, মই কি কৰি ছো অকলে গুচি গৈছো বগা মাটি ভয়ো লাগিছিল কিন্তু মানে ভিতৰত সোমাই ভয়ো লাগিছিল অকলে- অকলে গৈছো। কিন্তু ভালো লাগিছিল কিন্তু অ বগা মাটতি যাওঁতে মানে
হয় মানে বহুত ভাল লাগে।
অ -অ, আৰু তুমি ভূটান গৈছা নেকি?
অ, মই ভূটান অকমান অ -অলপমান গেছি মানে ভূটান অ বেছি দূৰত যোৱা নাই মই। অ নামলাং সেনেকুৱা ইয়াতে গছে আৰু মানে
অ- অ- অ। তাতেও ভাল লাগে বাৰু, ঘৰ বিলাক অ অলপ ঘৰ বিলাক বেলেগ ধৰণৰ দেখা যায়, হয়নে?
হয় আৰু হয়- হয়। বহুত মানে ভাল লাগে আৰু বহুত ক্লিন জোগাবিলাক মানে, ক্লিন আৰু ভাল লাগে বহুত। আৰু মই গেলেমফুঙত গৈছিলে ভ্ৰমণ কৰবা। হয় সেইটো চিৰাং হয়- হয়। চিৰাং গেলেমু ভূটান সেইটো মানে বহুত ভাল লাগে, ইয়াতে পিকনিক স্পট আছে মানে ভাল লাগে বহুতো ভুটানিছ মানুহ কেইটা আহে আৰু ফৰেন সেই মানে ফুৰিব আহি আহে, আমাৰ ইণ্ডিয়ানৰ বহুত মানে বেলেগ বেলেগ জেগা জেগাৰ পৰা আহে আৰু মানে আৰু এতিয়া ৰ'দ দিয়া টাইমত যেনিবা অ গা ধুব মানে বহুত ভাল লাগে। ঠাণ্ডা বহুত শিল - শিল - শিল মানে এতিয়া চাব মানে পানীতে বহুত ভাল লাগে আৰু, সেইটো মানে ক্লিন পা ক্লিন ৱাটাৰ তাৰ বহুত ভাল লাগে, আৰু সেইটো ইয়াৰ চীন আৰু ভূ টান সেইটো বৈ অহা মানে বহুত ভাল লাগে।
অ- অ- অ। সেই পানীখিনি মানে নদীটো মানে চীন আৰু ভূটান হৈ আহিছে আৰু
হয় ইয়াৰ পৰা আহিছে অ
মেঘালয় গৈছা?
হয়, মই মেঘালয় যোৱা নাই, আপুনি কব আপুনি গৈছিল নে কি মেঘালয়?
অ', মই মেঘালয় গৈছো বাৰু তাতে ঠাণ্ডা পৰিৱেশ ভালে লাগে, নিজৰ অ', অ', মই যদি ধুনীয়া ক'ব গ'লে মই চেৰাপুঞজী যাওঁ। মানে নিজৰা দেখিছিলো ডাঙৰ ডাঙৰ, সেইটো জেগাত ভাল লাগিছিল। আৰু এনেই মানে অন্নবৰতে বৰষুণ দি থাকে এইটো বস্তু ভাল লাগে তাতে। মানে এতিয়াই ৰদ দি আছে এতিয়াই বৰষুণ আহি যাব মানে।
হয় হয় ৰ মনচিম ৰাম ন সেইটো।
অ', মৌচিন ৰাম হয়, চেচোন যটো তোমাৰ অলপ বেলেগ চাইড। কিন্ত অ', মৌচিন নামতো গৈছো মই বাৰু, সেইটো আকৌ মোৰ মৌচিন নামটো আক মোৰ শিক্ষামূক ভ্ৰমণ আছিল।
হয় হয় বহুত মানে হয় হয়।
তোমাৰ লাইটলুমত গৈছিল, ত ভাল লাগিছিল মেঘ বিলাক মানে চুব পাৰি মানে।
হয় হয় হয়, ভাল লাগে আৰু ন নলেজ বিলাক বহুত পাৱাৰ হৈছে যায়, মানে সেনেকুৱা ফুৰিলি মানে বহুত আৰু না। ভাল লাগে আৰু।
জ্ঞান লব পাৰি আৰু বহুত।
হয় হয় হয় হয়, সেনেকুৱা মই সেইটো শুনি মই যোৱা নাই। মানে এ মই আহ মই কিতাপতে পাইছো মানে সেইটো মঞ্চিৰামত। মানে বিগেষ্ট ৰেইন ফল সেইটো সেইটো অ', হয়।
অ', পৃথিৱীৰ আটাইতৈ বেচি বৰষুণ হোৱা থাই।
হব অ', অ', হয় হয় সেইটোয়ে মানে মই হয়, সেইটোৱে মানে কিতাবতে পাইছো, হয় হয় হয় বৰষুণ ন। বৰষুণ দিয়া নাই বহুত ৰ'দেই আহিছে।
অ', অ', আমাৰ ফালে এতিয়া বহুত ডাঙৰ বৰষুণিনে দিলে ৰবা বাকী আৰু আৰু তুমি আৰু ক'ত গৈছা লগতে মানে আৰু বেলেগ ফালে ক'ত গৈছা ত্ৰিপুৰা নাগালেণ্ড ফালে কৰ'ৰবাত?
হয় মই যোৱা নাই আমাৰ অসমৰ মই বাহিৰত যোৱা নাই। হয়, মই হয় হয়।
অ', তুমি অসমৰ ৰাজ্যবোৰ মানে অসম ৰাজ্যখনৰ ভিতৰতে জিলাবোৰ গৈছা আৰু।
হয় হয় জিলা হয় বহুত আৰু বহুত মানে যাবা প্লেন আছে ডিমাহা চাও মানে বহুত অসমতে সেইটো আমাৰ যেনেবা অসমতে পৰে না। যেনেবাদ, হয় হয় হয় যোৱ কাৰণে আৰু মনচিম ৰানজা বহুত প্লেন আছে, আৰু অসমত বাহিৰত যাৰ বিভিন্ন জেগা ফৰিবা মানে বহুত প্লেন আছে।
হয় হয় অ', অ', ডিমাহাছাওৰ আজিকালি তুমজাং বুলি এটা জোগা আছে।
তুমজাং, হয় হয় হয় বহুত হয়, মই হয় মই ময়ো বহুত সেইটো দেখাই, আহ, যেনেবা আহ আজিকালিতো সেইটো মিডিয়াতো দেখে না যেনিবা দেখা পায় সেই টো মানে ৱাটাৰফল মানে হয় হয় হয় হয় হয় মেড সেইটো মানে বহুত ভাল লাগে।
অ', অ', আৰু তোমাক মই এটা যদি মই তোমাক এটা মোৰ কও কাহানি। সৰুকে মানে মই এটা যোৱাবাৰ কলিকতাত ভ্ৰমণ কৰিব গৈছিলো।
হয় হয়, কেনেকুৱা এতিয়া আপুনি, হয়।
ভাল লাগিছে কিন্তু, তাতে পাৰ্ক বিলক বহুত ডাঙৰ ডাঙৰ মানে, দশ কিলোমিটাৰ মান ডাঙৰ হ'ব এখন পাৰ্ক সেনেকুৱা, আৰু কিবা এটা মন্দিৰ আছিল কালি মন্দিৰ। তাতে মানে মই, হুগলী নদী আছে ন হুগলী নদীত মই গা ধই ছিলো দিছিলো বহুত ভাল লাগিছিল আৰু।
হয়, হয়।
ব্ৰহ্মপুত্ৰৰ আহ ব্ৰহ্মপুত্ৰ নহয় গংগাৰ পৰা আহা বুলি কয় আৰু। ত' তাৰে পানী আমি লৈ আহিছোঁ। পবিত্ৰ পানী বুলি কয় আৰু ঘৰত লৈ আহিছিলোঁ। আৰু তুমি লগতে আৰু কোনখন জিলাত গৈছা?
মই এ উম', উম'। নামেৰি নেশ্যনেল পাৰ্কৰ মই একবাৰ গৈছিলি। গিছিলোঁ আগতে হয়, হয়। নামেৰি হয়, হয়, নেমেৰি।
তাতেটো বাঘ বহুত আছে নেকি?
হয়, বাঘ আছে, মানে বহুত ভাল লাগে আৰু মানে। মই ব' মই যায় ইয়াতে মই মাংকী দেখা পাইছোঁ আৰু। সেইটো বান্দৰ অহ, বান্দৰে বহুত দেখা পাইছোঁ মই। যেনেবা আছে বহুত ভাল লাগিছে জাগা মানে সেইটো অহ মানে ইয়াৰ মানে প্ৰকৃতি মানে বহুত ভাল লাগিছে আৰু না সেইটো। ফ্ৰেছ নেচাৰ যেনেকুৱা যায় যায় মানে মনত কিবা সেইটো কবিতা লিখা মানে মনো মন আহে সেনেকুৱা মানে বহুত ভাল লাগিছে আৰু সেনে সেনেকুৱা মানে বহুত হয়।
তুমি এনেই ভৱিষ্যত পৰিকল্পনা বুলি ক'লে ডিমা আচাও যাব ইচ্ছা আছৈ আৰু তোমাৰ। আৰু মেঘালয়ৰ তোমাৰ মচিৰ নামত
মচিৰামান বহুত হয়, হয়, হয়। মই কিতাপত পাইছোঁ সেইটো। আৰু ষ্টেটু অফ ইউনিটি মই যাবা বহুত মন লাগছি সিয়াতে। মানে যাম আৰু প্লেন আছে সেইটো, গুজৰাট অহ, গুজৰাট হয়, হয়, গুজৰাটত। অসমত বাহিৰত। আৰু লাডাখ যাম মানে, বহুত প্লেন আছে মানে সেইটো।
অহ', অহ', অহ'। তাতে বাৰু অহ, আৰু তাকেই তাকে তাতে যাবা এবাৰ আৰু তাতে আছাগে আশ্ৰমো আছে আশ্ৰম। আশ্ৰমবোৰ চাই আহিবা।
হয়, হয়, বহুত মানে। বহুত ইন্টাৰেষ্টিং আৰু মানে হয়।
হিমাচল প্ৰদেশত যাব ইচ্ছা আছে।
হয়, হয়, হয়। হয়, হয়, ইয়াত হয়, কুল্লু কুল্লু জানে না হিমাচল প্ৰদেশ ইয়াতে কুল্লু এইটো বহুত অহ বহুত হিমাচল প্ৰদেশ মানে বহুত এপ্ৰল পায় ইয়াতে হিমাচল প্ৰদেশত।
অহ', অহ', আচ্ছা। এইটো নতুন বস্তু শিকিলোঁ।
হয়, হয়। সেইটো মানে যেনেবা শিল এইটো।
হয়, হয়, হয়।
হয়, সেইটো অহ, সেইটো।
ঠিক আছে বাৰু।
হয়, হয়। ভাল লাগিল মই কথা পাতি মইয়ে বহুত ভাল লাগিছে। আপুনি ক'। অ', অ', আমি কথা পাতা এইখিনিতে সমাপ্ত। কৰিম আৰু ধন্যবাদ।
অহ, ঠিক আছে বাৰু।